হয় কি?
মই, এনেই আছো ৰ'বা তুমি?
মইয়ো এনে আছোঁ ৰবা। খবৰ ভালনে?
অ, মোৰ ভালেই, তোমাৰ?
মোৰো ভাল। পিছে কিবা কামত ব্যস্ত আছিলে নেকি?
নাই, নাই, মই এনেই আছিলো তুমি ব্যস্তাটো নাই?
নাই, ভাবিছিলোঁ আজি মই এটা বিষয়ৰ ওপৰত আলোচনা কৰিবলৈ খুজিছিলোঁ।
হয়, কি বিষয়ে বা তুমি আলোচনা কৰো বুলি ভাবিলা।
মই ভাবিিচো যে আজি আমি মোবাইল ফোনৰ বিষয়ে আলোচনা কৰোঁ।
হয়, একেবাৰে ঠিকে ভাবিছা।
অ যিহেতু বৰ্তমান সময়ত মোবাইল ফোনৰ আমাৰ জীৱনত এটা গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে
হয় একেবাৰে ঠিকে কৈছা তুমি মোবাইল ফোন অবিহনে এতিয়া দৈনন্দিন জীৱন ক পনা কৰাটোৱে কঠিন হৈ পৰিছে কাৰণ আহ উম অ ক'ব গলে আমি দিনটোত আমি বেছিভাগ কামত আমাৰ আজিকালি মোবাইল ফোনটো লাগে আমি মোবাইল ফোনটো নহলে আজিকালি চলিবও নোৱাৰোয়ে
সঁচাকৈয়ে আগৰ আগৰ মানুহবোৰে যিহেতু যোগাযোগ কৰিবলৈ চিঠি লিখিছিল বা এ লে লেণ্ডলাইনত ফোনৰ ওপৰত নিৰ্ভৰ কৰিছিল কিন্তু আজিকালি সেইবোৰ নাইকিয়া হৈ যাব বলৈ ধৰিছে লাহে লাহে আজিকালি এটা ফোন ক'ল কৰিলে পৃথিৱীৰ যিকোনো ঠাইৰ মানুহৰ লগতে সহজে যোগাযোগ কৰিব পাৰি
হয় তুমি ঠিকে কৈছা একেবাৰে সঁচা কৈছা আৰু কেৱল মোবাইল ফোনে নহয় মেছেজ ভিডিঅ' কল ইমেইল আদি বিভিন্ন ধৰণৰ সুবিধা আছে যেনেকৈ তুমি ধৰা আমি ইয়াৰ থাকিলে আমি বহু দূৰৈৰ মানুহ এজনৰ লগত আমি মেছেজত কথা পাতিব পাৰো ফোনত কথা পাতিব পাৰো আৰু আমি বহু দূৰৈত থকা মানুহ এজনৰ লগত ভিডিঅ' কলৰ যোগেদি আমি তেওঁলোকক চাব পাৰোঁ
হয় কিন্তু মোবাইল ফোনটো বিশেষকৈ ছাত্ৰ ছাত্ৰীৰ বাবে বহুত উপকাৰী হৈ পৰিছে যিহেতু আজিকালি ছাত্ৰ ছাত্ৰী বোলে কিবা বস্তু বুজি নাপালে অতি কম সময়ৰ ভিতৰতে মোবাইলত চাব পাৰে সেই বিষয়টোৰ ওপৰত বা শিক্ষামূলক ভিডিঅবোৰ চাই পেলাই তেঁওলোকে তা তথ্য গ্ৰহণ কৰিব পাৰে সেয়ে বহুত সুবিধা হৈ গৈছে আজিকালি।
হয়, তুমি এইটো একেবাৰে ঠিক কথা কৈছা। ধৰা ইণ্টাৰনেট সংযোগ থাকিলে মোবাইল ফোন এটা এখন ক্ষুদ দ্ৰ লাইব্ৰেৰীৰ দৰে কাম কৰে। যেনেকৈ ধৰা অ', মই বেলেগৰ কথাটো ইমান নকম মোৰে কথা ক'ব গ'লে মই বিভিন্ন কামত বা সেই অ' মানে মোৰ পঢ়া শুনাতে হওঁক মই কিবা বুজি যদি নাপাওঁ ন মই অ', মোবাইল ফোনটো ব্যৱহাৰ কৰোৱে ধৰা মই কিবা এটা বুজি পোৱা নাই। আজিকালিতো বিভিন্ন মাধ্যম ওলাইছে ধৰা মেটা, চেট জি পি টি, গুগল এনেকুৱা বিভিন্ন ধৰণৰ এপ আহি আছে এতিয়া। যোনবিলাকত আমি কিবা এটি যদি বস্তু বুজি নাপাওঁ সিহঁতে আমাক বুজাই দিয়ে। আমাক আৰু অকল বুজাই দিয়েই নহয় আমি এটা কিবা আমাক দৰকাৰী বস্তু সিহঁতে আমাক দিয়েও। দিয়ে।
হয়। কিন্তু সকলোবোৰ বস্তুৰ যেনেকৈ ভাল গুণ আৰু গুণ থাকে। ঠিক তেনেদৰে মোবাইল ফোনৰো ভাল গুণ আৰু বেয়া গুণ আছে।
হয়, তুমি এইটো বাৰু এক উম কোৱা।
অ', যেনেদৰে অ' মোবাইল ফোনৰ ভাল গুণ হৈছে আমি তাক ধৰি লোৱা শিক্ষামূলক ভিডিঅ'বোৰ চাব পাৰোঁ বা আমি অনলাইনত অ' প্ৰচাৰ কৰিব পাৰো আৰু আমি পয় আ আজিকালিতো অ', ডিজিটেল পেমেন্তটো ওলাইছে। বা বেংকৰ কামবোৰো আমি মোবাইলৰ জৰিয়তে অতি কম সময়তে আৰু সহজতে কৰিব পাৰোঁ হয়নে?
হয়, হয়, হয়, তুমি এইটো একেবাৰে ঠিক কথা কৈছা। কাৰণ আহ আজিকালি মোবাইল ফোনৰ যোগেদি আমি বিভিন্ন কাম কৰিব পাৰো ধৰা। আমাৰ অনলাইন যোগেদি আমি কিছুমান দূৰত যদি আমি পইচা ঘটিব লাগে। তেতিয়া আমি সেইটোও কৰিব পাৰো কৰা নহ'লে এতিয়া আমাৰ এ ক'ৰবাত দূৰত যদি আমি দিব লগা হয়ে তেতিয়া আমাৰ বহুত অসুবিধাৰ সন্মুখীন হব লগা হয়। কিন্ত এতিয়া অনলাইন পেমেন্ত যোগেদি আমি বহুত দূৰত আমি পইচাও পঠিয়াব পাৰো। আৰু সামাজিক মাধ্যমৰো সেইবোৰ বহুত হেৰি আছে আৰু এনেকুৱা বিভিন্ন ধৰণৰ হেৰি আছে যোনবিলাক কাৰণে আমি বহুত সুবিধা লাভ কৰো। কিন্তু তুমি যেনেকৈ ক'লা যে আহ কোনো বস্তু যেনেকে অ' সুবিধাও আছে অসুবিধাও আছে। এতিয়া আমাৰ অসুবিধা যদি ক'ব যাওঁ মোবাইল ফোনৰ অসুবিধা মানে কি? আমি সেইটো যে বনাই লওঁ। আমি যদি অত্যাধিক অ' সময় মোবাইল ফোনটোতে কটাই দিওঁ ধৰা সামাজিক মাধ্যমত আমি যদি এনি টাইম সামাজিক মাধ্যম টোতে আমি সোমাই পৰো একেবাৰে। আমি নিজৰ পঢ়া শুনা আমি কাম কাজ সকলো যদি এৰি পেলাই অকল আমি এনেকৈ মোবাইল ফোনটো লাগিব সেইটো আমাৰ কাৰণে বেয়া দিয়া চোন।
হয় তুমি ঠিকে কৈছা মোবাইল ফোনৰ। বহুত সুবিধাৰ লগতে কিছুমান অসুবিধাও থাকে যেনেকৈ। বহুতো ছাত্ৰ -ছাত্ৰীয়ে আজিকালি। সামাজিক মাধ্যমত খুব সময় কটায় যাৰ বাবে। বাবে তেওঁলোকৰ পঢ়া শুনাত খুব বেছি ক্ষতি হয় লগতে। তেওঁলোকে ঘৰৰ পৰিয়ালৰ মানুহৰ পৰা লাহে লাহে আঁতৰি আহিবলৈ ধৰে। খেলা ধূলা এইবোৰ কৰিবলৈ তেওঁলোকে পাহৰিয়ে যায়।
হয় তুমি একেবাৰে ঠিক কথা কৈছা। আৰু সেই কি বুলি কয় এইটো চিকিৎসকসকলেও কয় যে অধিক। সময় মোবাইলৰ স্ক্ৰীণলৈ চাই থাকিলে। চকুৰ সমস্যাও হয় মানে তুমি ধৰা আমি যদি। বহুত টাইম আমি মোবাইলৰ। স্কীন খনলৈ চাইথাকিলে তেন্তে আমাৰ চকুৰ সমস্যাই দেখাই দিয়ে আৰু। আমি ৰাতি দেৰিলৈকে কে আজিকালি তুমি জানাই আজিকালিৰ ল'ৰা ছোৱালী বহুত বেয়া। ছে সিহঁতে ৰাতি দেৰিলৈকে মোবাইল ফোন টো চাই থাকে টোপনি ক্ষতি কৰি পেলাই। যদি মোবাইল ফোনটোৰ স্ক্ৰীণলৈ চাই থাকো এনেকৈ আমাৰ চকুৰ দৃষ্টি দৃষ্টিৰো বহুত। বহুত অসুবিধা হয় ডক্তৰে এইটোতো বহুত মানা মানা কৰে কিন্তু। তুমিতো জানাই আজিকালি ল'ৰা ছোৱালী এইবিলাক নুশুনে একো নুবুজে অকল। মোবাইল ফোনটোতে ব্যস্ত হয়।
সঁচা আজিকালি বহুত অ বহুত সময়লৈ পৰিয়ালৰ লগত। তেওঁলোকে বহি থাকিলেও তেওঁলোকে নিজৰ নিজৰ মোবাইলতে ব্যস্ত হৈ থাকে। তেওঁলোকে নিজৰ পৰিয়ালৰ লগত। কথা পাতিবলৈ সময়ে নুলিয়াই। মোবাইল ফোনটোতে ব্যস্ত হৈ থাকে।
হয় তুমি এইটো একদম ঠিকে কৈছা কিন্তু মই এইটো নাভাবো যে মোবাইল। ফোনটো আমাৰ বাবে বেয়া। ইয়াক কেনেকৈ ব্যৱহাৰ কৰা হয় সেইটোহে মুখ্য কথা। আমি যদি অধিক সময় আ এ মোবাইল ফোনটোতেই। মৰোৱাৰ ফোনটোতে কতাই দিওঁ তেন্তে এইটো আমাৰ বাবে বেয়া দিয়াচোন কিন্তু আমি যদি সীমিত ভাৱে ইয়াক ব্যৱহাৰ কৰো আৰু সঠিকভাৱে ব্যৱহাৰ কৰো তেন্তে আমাৰ কাৰণে মোবাইল ফোনতটো অতি উপকাৰী হৈ পৰে কিন্তু আ ইয়াক আমি অপকাৰী নিজে বনাই লওঁ।
নিশ্চয় উচিত মোবাইলে ফো ফোন নিজে বেয়া নহয়। ইয়াক ব্যৱহাৰ কৰাৰ ওপৰতহে নিৰ্ভৰ কৰে যে তো মানি মানে আমি ইচ্ছা আ ইচ্ছা কৰিলে সঠিক সময় সীমা ব্যৱহাৰ অ' আ সঠিক সময়সীমাত এই মোবাইল ফোনটো ব্যৱহাৰ কৰিলে ই আমাৰ বাবে উপকাৰী হয়।
হয় তুমি একেবাৰে ঠিক কথা কৈছা। আহ শিক্ষামূলক কাম আ যোগাযোগ আৰু প্ৰয়োজনীয় তথ থ্য আহৰণৰ বাবে মোবা খেলখন ব্যৱহাৰ কৰা উচিত। উম এনেকুৱাও নহয় আৰু যে আমি এ সামাজিক মাধ্যমত। আৰু। কে-কে খেলত অতিৰিক্ত সময় ব্যয়া কৰিব লাগে। ধৰা আজিকালি ল'ৰা ছোৱালী বিলাকে বিভিন্ন ধৰণৰ খেল খেলে মোবাইলত। এইবোৰ ক-কৰি পেলাই আমি নিজৰ সময় ব আ ব্যয় কৰিব নালাগে, তুমি কি ভাবা?
হয়, আজিকালি ল'ৰা-ছোৱালী বিলাক খুব মোবাইল ফোনত গেম খেলে। যাৰ বাবে তেওঁলোকৰ পঢ়া শুনাতো ক্ষতি হয়ে লগতে। হ আ মোবাইল ফোনত অতিৰিক্ত অ', বে-ব্যৱহাৰ তাৰ লগত জড়ি ত হৈ থকাৰ বাবে তেওঁলোকৰ চকুটো অফ বহুত বেছি প্ৰভাৱ পেলায়, যিহেতু ত' সেইয়ে আজিকালি কম বয়সতে ল'ৰা-ছোৱালীবোৰৰ চশমা ল'বলগীয়া হয়, যে তো অ', মোবাইলটো আমাৰ চকুৰ ৰেতিনা বাবে খুব বেছি বেছি অপকাৰী বুলি ভবা যায়।
ক্ষ কৈছা, বৰ্তমান সময়ত স চচমা পৰিস্কা পৰিধান কৰিব লগা হয় আৰু ইয়াৰ মুখ উম, ইয়াৰ কাৰণে হৈছে মোবাইল ফোন। ইহঁতে উম, বেছিভাগ ল'ৰা-ছোৱালীয়ে ৰাতি দেৰিলৈকে মোবাইল চাব স্ক্ৰীনলৈ বেছ যি সময় মোবাই চাই থাকিব এইবিলাকৰ কাৰণে তেওঁলোকৰ চকুৰ বিভিন্ন ধৰণৰ বেমাৰ হৈ যায়।
সময়ৰ সঠিক ব্যৱস্থাপন-ব্যৱস্থাপনাৰ বাবে। মোবাইল ফোনটো ব্যৱহাৰ কৰিলে আমাৰ বাবে ই এক জী আমাৰ জীৱনৰ বাবে ই এক এটা বহুত বেছি মানে অ', ফা গুৰুত্বপূৰ্ণ উপহাৰ হৈ পৰে আমাৰ বাব বে নহয়নে বাৰু?
হয়। হয়-হয়, তুমি একেবাৰে ঠিক কথা কৈছা মোবাইলৰ সঠিক ব্যৱহাৰ জানিলে ই আমাৰ বাবে কেতিয়াও অপকাৰী হ'ব নোৱাৰে, আমি যদি ইয়াক সঠিকভাৱে ব্যৱহাৰ কৰোঁ তেন্তে ইয়া আমাৰ বি ভিন্ন ধৰণৰ সহায় কৰে, যেনে পঢ়া শুনাত হওঁক আমি কিবা ন জনা, কথা হওক এনে বিভিন্ন ধৰণত আমাক সহায় কৰে, কিন্তু এনেকুৱা নহয় যে আমি অ' সকলো সময় মোবাইল ফোনটোতে লাগি থাকিম।
সঁচাকৈ, আধুনিক যুগৰ মোবাইল ফোন এক গুৰুত্বপূৰ্ণ প্ৰযু-প্ৰযুক্তিগত উপহাৰ, কিন্তু ইয়াৰ সুফল লাভ কৰিবলৈ হ'লে আমি সদায় সচেতন আৰু সংযমৰ প্ৰয়োজনো হ'ব লাগে।
হয়, তুমি এইটো কথা একেবাৰে ঠিকে কৈছা। আৰু মোৰ আজি তোমাৰ লগত এ, মোবাইল ফোনৰ বিষয়ে আলোচনা কৰি বিৰাট ভাল লাগিল। ময়ো বহুত নজনা কথা জানিলোঁ আৰু মই যিখিনি জানো তোমাৰ আগত মই ক'ব পাৰিলোঁ।
হয়, আজি মোৰো খুব বেছি ভাল লাগিল। ঠিক আছে, নিচ আৰু কথা পাতিব পাম নিশ্চয়।
হয়, হয়, মই আৰু এই কেই ভাবো যে আমি আন এটা বি-বিষয় লৈ পেলাই অতি সোনকালে কথা পাতিম।
হয়, দিয়া তে আজিলৈ ইয়াতে সামাৰোঁ।
হয়, ইয়াতে সামৰিছোঁ আজি।
উম।